হেল্ল'
হয় হয়।
হয় শুনি, হয় নমস্কাৰ। তো হয় হয় শুনিছো, ত' আ জি আমাৰ অঁ মানে যোনটো বিষয়ত আমি আলোচনা কৰিম ত' সেইটোৱে হৈছে আমাৰ গাওঁত, গাওঁ থ কা মানুহবিলাকে, আমি কেনেকৈ নিজৰ দৈনন্দিন জীৱন বা নিজৰ অৰ্থনৈতিক ক্ষেত্ৰত কেনেকৈ মানে অঁ ইনকাম কৰি বা অ চাপিকিনি কেনেকে দৈনিন্দিন জীৱনটো চলাই যাব পাৰে। মানে উপাৰ্জনতটো কেনেকা হ'ব পাৰে আৰু ন উপাৰ্জন কৰি কিনে কেনেকা অঁ সংসাৰিক জীৱনটো বা আমাৰ ঘৰ ঘৰত চোৱা মেলা এইবিলাক মানে, অৰ্থনৈতিক ক্ষেত্ৰত কেনেকেই জীৱন যাপন কৰে ইয়াৰ বিষয়ে অলপ আমি আলোচনা কৰিম। ত' হয় হয়, ত' আপুনি ক'ব পাৰিব নেকি অলপ মানে
মানে প্ৰথম মই ক'ম ন, আপোনাক যে গাঁৱৰ মানুহে কেনেকে জীৱন নিৰ্বাহ কৰে হয় হয়। ঠিক আছে মই আপোনাক কব বিচাৰিছো মানে গাঁও বুলি কলেতো আপোনাৰ এ মানে সেউজীয়া অঞ্চল বুজা যায়, য'ত নেকি কৃষি কয় মানে কৃষিৰ লগতে মানুহবোৰ জড়িত হয়। গাঁৱত, ত প্ৰথম অৱস্থাত আমি চাব গ'লে গ্ৰাম্য জীৱনত আপোনাৰ কৃষি আছে, মৌ পালন আছে। আৰু লগতে আপোনাৰ পশুপালন আছে, মীন পালন কৰে। বা বাগিচা আছে, ফল মূল হস্তশিল্প কুটিৰ শিল্প এইবোৰৰ লগতে জড় আৰু দুগ্ধ শিল্প আছে এইবিলাকৰ লগতে জড়িত হৈ থাকে।
হয় নি
হয় মই যদি আপোনাক এনেই এনেই ব্যখ্যা কৰিব যাওঁ। মানে গাঁৱৰ মানুহে ধান সৰিয়হ, মাকৈ, আলু এইবোৰ ফল মূল এইবোৰ খে তি উপাৰ্জন কৰে আৰু, কৰি কিনে মানে বেচে আৰু বেচিকিনে উপাৰ্জন কৰে। প্ৰথম অৱস্থাত। অঁ আৰু দ্বিতীয়ত যদি মই কওঁ যে যদি পশুপালনটো কওঁ পশুপালনত গাঁৱৰ মানুহবোৰে গৰু, ম'হ, ছাগলী হাঁহ, কুকুৰা, গাহৰি আদি পালন কৰে লগতে তাৰে পৰা গাখীৰ কণী মাংস আৰু অন্যান্য কিছুমান সামগ্ৰী পায়। আৰু সেই সামগ্ৰীবোৰ বেচি কিনে উপাৰ্জন কৰে আৰু।
হয় নিশ্চয়।
তাৰপিছত আপোনাৰ যদি মই মীন পালনত কম মানে বহুতো ধৰণৰ ৰৌ, চিতল মাছ আৰু ধৰি লওঁক দৰিকণা বা মোৱা মাছ এইবোৰ মাছ মানে ফিছাৰীত মানে দিয়ে আৰু দি কিনে যেতিয়া ডাঙৰ হয। ডাঙৰ হোৱাৰ পিছত ডাঙৰ হোৱাৰ পিছত মানে বে বেছে আৰু, বৰ্তমান মানে চৰ কাৰেও মী মীন পালনৰ কাৰণে বহুতো কিছুমান আঁচনি গাঁৱৰ মানুহক প্ৰদান কৰিছে। অঁ লগতে আৰু য দি মই অন্য ক্ষেত্ৰত চাবলে যাওঁ, তেনেহলে আম কঁ ঠাল, নেমু, আনাৰস, কমলা আদিৰ কিছুমান খেতি কৰে। আৰু লগতে আজিকালি মানে নাৰ্চাৰিটো নাৰ্চাৰিও দেখা যায়, মানে যেনেকে কিছুমান ফুল জবা ফুল কিবা গোলাপ ফুল হেনে ধৰণৰ কৰে। কৰি কিনে বেচে আৰু বেচি কিনে মানে কি হয় আ এইবোৰ মানে উপাৰ্জনৰ পথ বাছি লৈছে আৰু আৰু লগত তে আপোনাৰ আৰু যদি চাব যাওঁ হস্তশিল্প আৰু কুটিৰ শিল্প এইবিলাকো মানে আমি এৰাই চলিব নোৱাৰোঁ আৰু তাতেও ধৰি লওক তাত তাঁতশাল গামোচা তাঁতশালত ধৰি লওক কিবা গা মানে গামোচা বনাব বা যঁ তৰ ব্যৱহাৰ কৰি কিবা কিবি লগুণ বনাই বা ধৰি লওক কাঠৰ বস্তু বনাই জাপি বনাই আ মেখেলা চাদৰ বনায় সেইবোৰ বনায়ো মানে বহুতো লোকে উপাৰ্জন কৰি আছে আৰু যদি আৰু যদি মই ধৰি লওক দুগ্ধ উদ্যোগত যাওঁ
হয়
অ দুগ্ধ উদ্যোগত গাখীৰ দৈ ঘিউ পনীৰ আদি উৎপাদন কৰে কৰি কিনে সেইবোৰ বিক্ৰী কৰে আৰু গাঁৱৰ মানুহবোৰে অ আৰু যদি আৰু এটা মই চাব গলে মৌ পালন কৰে য'ত নেকি মৌ বা মৌ মাখিৰ নোম এইবিলাক মোম বুলি কয় মোম বিক্ৰী কৰে কৰি কিনে উৎপাদন কৰে আৰু গাঁৱত চাবলে গ'লে গাঁৱৰ মানে বনজ সম্পদত চহকী। য'ত নেকি বাঁহ বা বিভিন্ন ধৰণৰ ঔষধ দি গছ বিলাক আছে বা কাঠ আছে বা বহুতো ফল-মূল এইবিলাক মানে কিছুমান মানে মানে আৰু মানে ব্যৱস্থা কৰে আৰু কৰি কিনে সংগ্ৰহ কৰি বেচে। বেছি কিনেও মানে বহুতো উপাৰ্জনৰ পথ বাচি লৈছে আৰু।
হয় হয়।
মই যদি শেষত কিছুমান এনে কওঁ আৰু কিছুমান ক্ষুদ্ৰ ব্যৱসায় আছে যেনেকে চাহৰ দোকান দে বা কাপোৰৰ দোকান দে, কাপোৰ চিলাই কৰা দৰ্জি বা চাইকেল মেৰামতি, মোবাইল মেৰামতি বা বিউটি পাৰ্লাৰ এইবিলা কৰ লগতো গাঁৱৰ মানুহে জড়িত হৈ থাকে।
আৰু আৰু যদি মই কওঁ আজি-কালি মানে ঘৰে ঘৰে আচাৰ বনাই, পাপৰ বনাই, মচলা চাবোন, মমবাতি, কাপোৰ বা বিভিন্ন সামগ্ৰী উৎপাদন কৰে। হয় নে?
হয় হয়
তাৰ এইবিলাক এইবোৰৰ জৰিয়তেও মানে আৰ্থিকভাৱে এ পুৰুষৰ লগতে মহিলাসকলো মানে সমানে আগবাঢ়ি গৈ আছে মানে। মানে স্বাৱলম্বী হৈছে আৰু অহ ' আৰু যদি লাষ্ট শেষ যদি শেষত কওঁ মই আপোনাক অনলাইন ফ্ৰিলেনসিং, ডিজিটেল সেৱা এইবিলাকৰ জৰিয়তেও আজি-কালি বহুতো মানে গাঁৱৰ মানুহে উপাৰ্জন কৰি আছে। আপুনি অলপমান ব্যাখ্যা কৰিব নেকি
হয় নিশ্চয়, অহ আপুনিতো ক'লে বাৰু আপোনালোকে আপুনিতো ব্যাখ্যা কৰি দিলে বহুত কথা। আমাৰ গাঁও অঞ্চলত আমাৰ মানুহবিলাক বা জীৱিকা কেনেক চলাই, আহ ত' আমাৰ অঞ্চলতো আমি আপুনি কোৱা নিচিনাই আমি দেখিব পাওঁ, যেনেকৈ আমাৰ অহ আমাৰ মানুহবিলাক বা জনসাধাৰণবিলাকতো আচলতে আমি- আমি খে খেতিৰ লগতে আমি জীৱিকা উপাৰ্জন কৰোঁ। বা খেতিৰ লগতে আমি থাকোঁ, ত' বেছিভাগ খেতি কৰিয়ে খায়, তাৰ উপৰিও- আমাৰ অঞ্চলত যেনেকৈ আমাৰ আমাৰ পশুপালন কৰা বা- আহ এইফালে আমাৰ হাহঁ, কুকুৰা- মিল, মিল পালন কৰা আৰু তাৰপিছতে আকৌ ছাগলী- আৰু গাহৰি এইবিলাক পালন কৰি কিনি জীৱন- যাপন কৰাটো দেখা পাইছোঁ আমি। যেনেকৈ আপুনি যদি চায় মানে- আমাৰ ডেকা গাবৰুবিলাকো আজিকালি মানে অলপ এইবিলাক- দিশত যাব লৈছে, যেনেকৈ আমাৰ- আহ ব্ৰইলাৰ মুৰ্গীয়ে ধৰক বা মুৰ্গা বা কুকুৰা এইবিলাকেই ধৰক। বেছিভাগতো আজিকালি আমি আমাৰ অঞ্চলত দেখা পাইছোঁ গাহৰি পালন কৰা আৰু- ব্ৰইলাৰ মুৰ্গী পালন কৰাত দেখা পাইছোঁ। যেনেকৈ- তাৰ মানে এটা কোম্পানী আছে কোম্পানীৰ নিচিনা, তেখেতসকলে কি কৰে- অঁ আপোনাক মানে আপুনি যদি ব্ৰইলাৰ মুৰ্গী পালন কৰিব বিচাৰিছে- ত' তেতিয়াহ'লে তেখেতসকলে গোটেই মানে খাদ্য খোৱা খাদ্য বা- যোনটো পোৱালি আহ - ব্ৰইলাৰৰ পোৱালি চব দি দিয়ে মানে যিমান লৈকে- পঞ্চলিশ দিনৰ কাৰণে যি দিয়ে তেখেতসকলে, আপুনি খালি মানে- মুৰ্গীটো। ব্ৰইলাৰ মুৰ্গীটো আপুনি পুহি তেখেতসকলক দিব লাগে আৰু তেখেতসকলে। সেইটো পুহি দিয়াৰ বিনিময়ত তেখেতসকলে এক কেজিত। অ বিশ টকা না পঁচিছ টকা এনেককা কিবা দাম দিয়ে আৰু না? ত' এনেকে অ' তেখেতসকলে লৈ যাই চব। এনেকাকৈ মানে আমাৰ অঞ্চলত দেখা পাই আছোঁ আমাৰ ডেকা গাভৰুবিলাক এইবিলাক। মুৰ্গী পালন কৰাতো, ব্ৰইলাৰ মুৰ্গী পালন কৰি আছে মানে। আৰু তেখেতসকলে সেইকাৰণে। অলপ অৰ্থনৈতিক ক্ষেত্ৰতো স্বাৱলম্বী হ'ব ধৰিছে। যেনেকৈ এইটো মুৰ্গীটো মানে পঞ্চ্লিছ দিনৰ কাৰণে। পুহিব লাগে পঞ্চ্লিশ দিনৰত মানে। হৈ যায় মানে, আঢ়ৈ কেজি বা তিনি কেজি ওজনৰ হৈ যায়। এটা ব্ৰইলাৰ মুৰ্গী ত' সেইকাৰণে মানে তেখেতসকলে। মূল হ'লেও মানে পঞ্চাশ টকাকৈ পায় এটা মুৰ্গীটো ত' তেখেত গলে। এশটা মুৰ্গী পুহিলেও বহুত টকা পোৱাতটো দেখা পাই যাওঁ আমি। অকল এশতটো নোপোহে বাৰু এহাজাৰ টকা। এহেজাৰ টা নহ'লে নশটা এনেকাকৈ পোহে। ত' এইবিলাকে দেখা পাইছো, আৰু তাৰ উপৰিও আমাৰ অঞ্চলত দেখা পাইছো আমাৰ ডেকা গাভৰু বিলাক। গাহৰি পালন কৰিছে। য'ত নেকি গাহৰি পালন কৰি নানা ধৰণৰ মানে এতিয়া বজাৰত। গাহৰিটো বিক্ৰী কৰে বা। আমাৰ গাহৰি সেৱন কৰা জনসাধাৰণ বোৰো বিলাকো বাঢ়ি গৈছে। মানে এতিয়া ক'ব গ'লেতো গাহৰি মাংস মানে বহুত জনপ্ৰিয় চবৰ কাৰণে আমাৰ অসমত। হয়, ত' এইটোৱে মানে গাহৰি এতিয়া গাহৰি। পালন কৰাতটো মানে বহুত আহ, উপাৰ্জন দিয়া আছে অৰ্থনীতিক ক্ষেত্ৰতে। তই ৰ। এটোয়ে মানে এটা এটা গাহৰি মানে আমাৰ লোকেল যোনটো ঘৰত থকা গাহৰি এইটো জাটো পোহে পোহে সেইটো জাতটো মানে বেছি ডাঙৰ নহয় পটককৈ। তো সেইকাৰণে আমাৰ ডেকা গাভৰু বিলাকে অলপ মানে ট্ৰেইনিং লৈ যোনটো আমাৰ চৰকাৰে দি আছে, গাহৰি পালন কৰাৰ কাৰণে। হয়, এইবিলাক মানে ট্ৰেইনিং লৈ কিনি তেখেতসকলে চাৰ্টিফিকেট লৈ তাৰপিছত তেখেতসকলে বিজ্ঞানসন্মত গাহৰি পালন কৰে আৰু। যেনেকৈ আমাৰ যোনটো গাহৰিৰ জাতটো বেলেগ হয়, এইটো বেলেগ দেশৰ পৰা আহা। যেনেকৈ ক'ব গ'লে মই উদাহৰণস্বৰূপে এইটো অষ্ট্ৰেলিয়ান গাহৰি বুলি কয় আৰু, মানে এইটো বগা হয়। তেখেতসকলৰ হয়, অ' এইটো বগা বগা গাহৰি হয় আৰু। এইটো বহুত ডাঙৰ হয় জল্দি, চাৰি মাহ ছমাহতে মানে এক কুইণ্টেল বা, ডৰশ কেজি এনেকা হয় ইয়াৰ ওজনটো, বহুত ডাঙৰ হয়। কাৰণ তেখেতসকলৰ খোৱা আমাৰ যোনটো খাদ্য। এইটো বেলেগ হয়, সেইটো কিনিব লগা হয়। অ' আৰু এইটো জাতটোয়ে বহুত ডাঙৰ জাত। আৰু যেনেকৈ আমাৰ ইউৰোপ ইউৰোপৰ পৰা ইউৰোপ দেশৰ মহাদেশৰ পৰা আনে এইটো। এইবিলাক জাত আছে, যেনেকৈ য়ক্সিয়াৰ হেমচিয়াৰ ডউৰক্স এনেকুৱাকৈ আছে মানে জাতটো, অ' এইবিলাক মানে এইবিলাক গাহৰি পোহা দেখা গৈছোঁ আজিকালি, তো এইবিলাক মানে অৰ্থনৈতিক ক্ষেত্ৰত বহুত উপাৰ্জন দিয়ে, জল্দিকৈ ডাঙৰ হয় যিহেতু। অ'এইবিলাক ইমান দেখা পাইছো। আৰু তাৰ উপৰিও জীৱিকা বুলি চলালে আমাৰ যেনেক কৈয়ে এজন ডেকায় বা গাভৰুৱে তেখেতসকলে মানে বহুত ডাঙৰ পঢ়া শুনা কৰিলে, তথাপিও মানে তেখেতসকলৰ মন নাই বা। নিজৰ চৰকাৰী চাকৰি কৰিবলৈ বা যিকোনো প্ৰাইভেট চাকৰি কৰিবলৈ মন নাই। নিজৰ বিজনেছ বা নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেতিয়াহ'লে তেতিয়াহ'লে ডিজিটেল সেৱা যোনটো আপুনি যে আপুনি যে মোক কৈছিলে অলপ আগতে হয়। ডিজিটেল সেৱা যেনেকৈ চি এছ ই চেণ্টাৰ অনলাইন এইবিলাক যে আমি এপ্লাই কৰিব লওঁ, কাৰণ আজিকালিতো গোটেই মানে ছিষ্টেমবিলাক গোটেই অনলাইন বা ডিজিটেল সেৱাই হৈ গৈছে। ত' সেইকাৰণে এইবিলাক কৰিও মানে এইবিলাক দোকান খুলিও জীৱিকাটো অৰ্জন কৰি আছে, মানে এনেকা দেখা পাইছো। আৰু তাৰ উপৰিও যেনেক কৈ হাঁহ পালন কৰিছে মীন পালন কৰিছে। মীন পালন কৰাৰ লগতে পুখুৰীৰ লগতে কোনোবা কোনোবাই কি কৰিছে, তাতে চাংঘৰ বনাই তাতে হাঁহটো পুহিছে মানে একেলগে। এইটো এনেকে তেওঁ মানে দেখা পাইছোঁ যে বহুত জীৱিকা অৰ্জন কৰি আছে। অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি গৈ আছে আমাৰ অসমৰ জনসাধাৰণ বিলাকে। ত' ডাঙৰীয়া আমাৰ সময়টো হৈ গৈছে। হয়। ঠিক আছে আপোনালৈ আলোচনা কৰি ভাল লাগিলে। অ' ধন্যবাদ, হয়।